উম হেল্ল'। অহ, কি কৰিছা?
এ' আছোঁ। তুমি?
আছোঁ আৰু। চাহ খালা?
চাহ খালোঁ। ভাত বনাই আছে।
অহ, কিহে আজি?
মাছ আৰু ভেদাইলতা।
অহ, অহ। অহ, ভাল লাগে ভেদাইলতা লগত মাছ। উম।
নৰসিংহ, তাৰ পৰা কিবাকিবি আছে অলপ।
অহ, চালত-তালাত।
উম।
উম। বতৰ কেনেকুৱা সেই ফালে?
উম, বতৰ ৰ'দ নাই বৰ্তমান।
বৰষুণ অকণ কিন-কিন কৰি আছে।
অহ। আমাৰ এইপিনে বহুত ৰ'দটো পুৰা চোকাকে ওলাইছে।
ৰ'দ দি আছে নেকি? আমাৰ এইকেইদিন- অ', বহুত ৰ'দ। কালিৰ পৰা অকণমান তেওঁ সকাহ।
অহ। এ' মানুহবিলাকৰ পথাৰতো বহুত অশান্তি হৈছে বোলে, পানী শুকাই গৈছে। কঠীয়া জ্বলি গৈছে বোলে।
আমাৰ এইফালেতো পানীয়ে নাই অকনো।
উম, চবতে হৈছে। এইবাৰ খেতিটো বৰ ভাল নহ'ব।
উম, এতিয়ালৈকে পানী নাই যেতিয়া।
উম।
লাষ্টত হ'লেনো কি হ'বগৈ আৰু।
উম। তাকে। ত' ওলাই-মেলি, হা?
আমাৰ হাল বোৱাই নাই, পানী নাই।
অহ। অ', পানী নাই কাৰণে বৱাব পৰা নাই আকৌ। বহুতে বাৱব পৰা নাই। আমাৰ এচাৰ বাই মেলি থৈ দিছে আৰু এতিয়া আলি দিব লাগে আৰু। আলিটো দি তাৰপা এচাৰ এনেকৈ বাই মেলি তাৰপৰা ৰু'ব।
উম।
তোমালোকৰ আধিলে দিয়ে নে, নিজেই কৰে?
আমাৰ আধি।
অ', আমাৰ এইবাৰ এই কঠিয়াবিলাক একদম পথাৰতে পাৰিছে ওচৰতে আৰু নহ'লে আমাৰ ঘৰৰ ওচৰপা পথাৰখন বহুত দূৰ হয়। তাতে ওচৰতে পাৰিছে, ডাইৰেক্ট মাটি কিনাৰতে ৰুব পৰাকৈ আৰু।
উম, উম।
তেনেকৈ সুবিধা হয়।
আমাৰ আধি দিওঁ, সৰিয়হখিনি নিজে কৰোঁ আৰু।
অ', অ'।
এইবাৰ আৰু দুবিঘা এটা উলাইছে, উম!
সৰিয়হ কৰা হৈছিলনে এইবাৰ?
অ', যোৱাবাৰ কৰিলোঁ, আকৌ এইবাৰ নৱেম্বৰত হাল বাব লাগিব।
অ', অ', হেৰি সৰিয়হ অ', সৰিয়হ এনে কিমান বিঘা কৰা হৈছে?
যোৱাবাৰ আঢ়ৈ বিঘা।
অ'।
এইবাৰ চাৰে চাৰি বিঘা মান হ'ল।
চাৰে চাৰি বিঘা!
উম।
উম, সৰিয়হ ক'ত বেছিলা?
বেছিলো উম, দছ কুইণ্টেল, দছ কুইণ্টেল মানেই হ'ব বেচিলো।
অ', অ', ঘৰত খাবলৈও ৰাখি থৈছানে?
ঘৰত যাব বছৰটো আৰামত যাব।
অ', অ'। অ', ভাল নিজৰ ঘৰতে খেতি কৰা খাতি সৰিয়হৰ তেল। আজিকালি পাবলে নাই।
উম, পাবলে নাই এতিয়া। খাতী সৰিয়হ তেল বুলি কয়হে মানুহে!
উম। তাকে।
পোৰহি পেৰি আনিছোঁহে।
অ', ত্ৰিছ কেজি ন? আমাৰ এইটো চাইডে তেনেকে আজিকালি সৰিয়হ আগতে আমাৰ দদৌহতৰ ঘৰত কৰিছিলে, নদীত পাৰত, মাতি আছে যে। সৰুতে দেখা আৰু তাৰপিছৰ পা দেখা নাই তেনেকে আৰু।
সেইফালে নহয় নেকি ইমান?
এইফালে কৰে, কমকে কৰে মানে। আগতে যিমান কৰিছিলে, আজিকালি সিমান নকৰে।
আগতে ধেৰ মানুহে কৰিছিলে আমাৰ ইয়াত। আজিকালি তেনেকে নকৰে। এইবিলাক বাম খেতি আৰু এইবিলাক কৰে।
উম
এই ভেন্দি, জিকা এইবিলাক দাংবডী সেইবিলাক সৰু সুৰাকে কৰে আৰু।
সৰিয়হ খেতি ইমান কষ্ট নাই নহয়ে হেই হাল বাই পেলাই থ'লেই হ'ল।
অ জানো পাই কেলে নকৰা হ'ল।
উম বাম মাটি আছে নাই? এ
বাম মাটি আছে বাম মাটি তোমাৰ নদীৰ পাৰত ঢেৰ জেগা আছে আমাৰ দুইহাজৰ আগতেই লৈ থোৱা মাটি।
অ সেই নদী পাৰত ভাল হয়তটো।
অ তাৰপা আজিকালি নকৰে তেনেকে আমাৰ দুদৌৰ ভাইকেইজনে কৰে অলপ। তেওঁকে দি থৈছে তেওঁ অলপ অলপ কৰি থাকে বজাৰত
কি সৰিয়হ
সৰিয়হ নহয় এইবিলাক চিজনৰ হেৰিয় শাক পাচলি। কৱি, জিকা, দাংবডী, ভেন্দি, বেঙেনা।
উম
তাৰপৰা এইবিলাক বন্ধাকবি, ফুলকবি ঔলকবি। গাজৰ সেইবিলাই কৰি থাকে।
সেইবিলাকতো লোকেলটো খাব পালেতো ভালেই।
অ সেইটোৱে আজিকালি শাক পাচঁলি লোকেলে হ'ব লাগে। মানে আজিকালি চবতে মেডিচিন দিয়াই থাকে প্ৰায় ভাগ। তাক ডিউটি গৈছিলোঁ ডিউটিৰ পৰা আহিলোঁ আকৌ যাম। অহ
কেইটা পাই কেইটা লয়কে।
উম এ তাৰ পৰা মানে কি টাইম নাথাকে আমাৰ বটিঙ টাইম আঠটা বজাত থাকে ৰাতিপুৱা। তাৰপা আঠটাহ পৰা চাৰে এঘাৰটালৈকে থাকে। ত উম তাৰপৰা ডেৰটাৰ পৰা থাকে চাৰিটালৈকে।
তাপা নাই আৰু মানে আজিকালি তোমাৰ এ ফেচ লক দি দিছে যে প্ৰেজেণ্ট এফচেণ্টটো তাইক মোৱাইলত। এপ এটা দি দিছে তেনেকে হেৰি চেলফি মাৰি দেখাব লাগে। অহ এইটো প্ৰেজেণ্ট। পৰা আকৌ চাৰিটা বজাত আকৌ দেখাব লাগিব লোকেশ্যন চকেশ্যন চব চাই থাকে যে।
উম
আজিকালি হেৰি এমপ্লয়খিনিয়ে আৰু আমাৰ এনেকুৱা একেলগে কৰি পেলালে।
তোৰমানে হেৰি কৰিব পৰা নাযাব আৰু ক্ষতি কৰিব পৰা নাযায় এতিয়া।
এতিয়া ক্ষতি কৰিব পৰা। তেনেকে নাযায় খালি এইটো অনলাইন হৈ গ'ল যে প্ৰেজেন্টটো লগাই থৈ আহিৱ লাগিব।
আকৌ চাৰিটা বজাত লগাব লাগিব নহলে হেৰি হৈ যায়।
আহাৰ সময়ত লগাই থৈ আহিব লাগে।
অ মানে যোৱা সময়ত আৰু অহা সময়ত।
অ।
মানে আঠ ঘন্টা হ'ব লাগে আৰু।
আঠ ঘণ্টা।
উম। নতুন নিয়ম আহিছে এইবিলাক।
ছুটি পাই নেপাই।
ছুটি ওঠঁৰ দিন থাকে চিট লিভ বছৰটোত ওঠঁৰ দিন ছুটি ল'ব পাৰে।
ওঠঁৰ‌ দিন।
উম।
এইবাৰ লোৱা হ'ল জানোঁ।
এইবাৰ লোৱা নাই ল'ব লাগিব এই নগাঁৱলে যোৱা কথা আছে। তেতিয়াহে সেইটো মিলাব লাগিব।
ওঠঁৰ দিন তোৰ আগষ্ট লাষ্টত আহিলে হৈ যাব।
উম গোটেই ওঠঁৰ দিনে ল'ব নোৱাৰ কেতিয়াবা দ দৰকাৰ হয় যে দহ বাৰ
অ উম
তেনেকুৱাই কৰিব লাগিব।
একেবাৰে ল'লেও আকৌ দিগদাৰ হ'ব নহয়।
একেবাৰে ললেও আকৌ পিছলে কিবা এটা ঘৰত পাতিবলৈ হ'লেও মানে ছুটি নেপাম যে। সেইটো কাৰণে এইটো মিলাই লৈছোঁ আৰু। তাকে এইটো হোৱা পা এতিয়া বহুতৰ কিছুমানৰ সুবিধা হৈছে কিছুমানৰ এতিয়া অ সুবিধা হৈছে মানে তোমাৰ? অ মানে কি? আঠটা বজাৰ পিছৰ পৰা পিছত যদি এইটো প্ৰেজেন্ট লগোৱা হয় আধা ঘণ্টা ৰখিব লাগে আঠটা এক হ'লেও আঠটা এক হৈ গ'লে চাৰিটা চাৰে চাৰিটালৈকে থাকিব লাগিব তেনেকুৱা হয় চিষ্টেম।
নহ'লে এবেলা -এবেলা সে কাউণ্ট কৰে।
অহ।
সেই তেনেকুৱা। ঢ়েই নতুন- নতুন নিয়ম আনিছে নিয়ম পদ্ধতি, মানে অফিচাৰবিলাকে মানে কি হেৰি আকৌ আগতে মানে ধৰি লোৱা কাৰ্ড দিছিলে নাই কাৰ্ডত প্ৰেজেন্টটো লগাই- লগাই যায়গে যে।
উম।
সেইটো কাৰণে এতিয়া মানে কি লোকেশ্যনো দি দিলে মানে ক'ত আছে চাই থাকিব পাৰে মানে।
উম।
সেই তেনেকুৱা মানে।
ভালে আছে ফাং ফুং কৰিব নোৱাৰা হ'লা এতিয়া মানে।
উম। তাতো আছে, তাতো চেকিং কৰিব পাৰে লোকেশ্যনটো অফ কৰি থৈ মেলি। মই এতিয়া লোকেশচনটো অফ কৰি থোৱা আছে যে।
অহ।
তাত কাউণ্ট হৈ আছে।
এটাত।
হ' হ'। মই এই, চাৰে আঠটা বজাত গুচিয়ে আহোঁ। আঠটা বজাত যাওঁ।
আঠটা বজাত গৈ চাৰে আঠটাত গুচি আহা?
অহ, প্ৰেজেন্টো লগাই গুচি আহোঁ। কামখিনি দেখাই থৈ গুচি আহোঁ।
উম। সৈয়ে কৰি আছে, অহ। এই তাৰ নামটো কি আছিলে? সি-
পিক, পিক অ', পিকু অ' কৰি আছে। সি গেষ্ট হাউচত থাকে।
অহ।
তাকে। এতিয়া আকৌ, হা?
ভাত।
ভাত বনাই আছে। ভাত খাম আৰু। ৰাতিপুৱা মই কেইটামান খালোঁ।
উম।
দিউতিলৈ যোৱা আগত। তাৰপৰা - এতিয়া আকৌ, যোৱা আগত খাই যাম আৰু কেইটামান।
কেতিয়াবা যাবই লাগিব।
হা?
দেৰটাত যাবই লাগিব।
দেৰটাত নেযাওঁ, হেই, আঢ়ৈটা মানত যাম।
উম।
দুটা-আঢ়ৈটাত। তুমি কেতিয়া ওলাই আহিবা?
মই, মইয়ো দুটামানতে যাম।
অ' অ', উম। ঠিক আছে নহ'লে। পিছত পাতিম আকৌ, দেই। অ' অ'।